হেল্ল' হেল্ল'
কি কৰিছা?
এনেই আছো তুমি
ময়ো আছো এনেই
অ ভাত পানী খোৱা হল
ভাত খালো অ তুমি খালা?
উম উম
অ কিবা- চিৰিজ টি চাইছা নেকি?
তোমাৰ এই মাজতে তোমাৰ প্ৰীতাম আৰু এখন উম টু ৱে নামটো পাহৰি গলোঁ নহয় সেনেকে এনেকে ফ্লিম এখন আছে। চিৰিজ এখন চালো। তাপা তোমাৰ এইখন দিলজিত টো চা হুনোনিজৰ এখন অ তোমাৰ চবৰ পৰা যে আঁতৰ কৰি দিলে চৰকাৰে।
অ মানে কহি হেনো অম ফিল্মখন ৰিলিজ দি পেলাই লাইভ আহিছে পিছদিনা মানে ৰাতিলে নে কি তাপা কৈ সি কৈছ- ছিলে মানে সেইখন যে মানুহে চাব পাব দিলিতে কৰি দিব চাগে বুলি কৈছিলেই।
উম।
দিলিটে কৰাই দিলে।
হয় য়া।
কি মানে কাহিনীটো কিনো তাৰ?
কাহিনটো তোমাৰ প্ৰথম আৰম্ভ মানে। ই যোনটো কেৰেক্টাৰ আছে দিলজিত দোচানে। তোমাক কি কি সিং আছিলে পাহাৰি গলোঁ মই নামটো।
উম।
তা পা সি মানে উ মা এনেকুৱা হৈছিলে এসময়ত পাঞ্জাৱত
উম।
তোমাৰ মিৰিটেণ্ট আছিলে গোটেইখন
উম।
তা পা পুলিচে মানে সিহঁতৰ নিজৰ হেৰিৰ কাৰণে ওপৰলৈ উঠিবৰ কাৰণে ৰেং বিলাক তেনেকে তোমাৰ এতিয়া এই আমাৰ এতিয়া আহ উগ্ৰপন্থীবিলাক
অ।
ধৰি ধৰি মাৰিছিলে। কিন্তু মানে তাৰ মাজত এনেকুৱা হ'ব ল'লে সিহঁতে সিহঁতৰ নিজৰ লাভটো চাবলৈ গৈব পুলিচখিনিয়ে লাহ- উম লাহে লাহে লাহে লাহে তোমাৰ সিহঁতৰ নিজৰ তাৰমানে মানুহকে মাৰিবলৈ ল'লে এনেই উঠাই নি পেলাই
জাহা তাহা মানুহক মাৰিব ল'লে মানে।
অ তা মানে তাৰ আৰম্ভ হল প্ৰথম তাৰ লগৰ এটাক মাৰি দিলে।
অ।
পুলিছে তেনেকে মাৰি পেলাই পেলাই থৈ গ'ল সিহঁতৰ ঘৰৰ ওচৰত।
অ।
তাৰ পিছত মানে সেই মানুহজনী মাক দুজনী পগলা নিচিনা হল।
অ।
মাক জনি - তোমাৰ উ মাক জনী বিচাৰি বিচাৰি তেনেকে হেৰি কৰি থাকোতে
অ
তাৰ পুলিচ পুলিচৰ গাড়ীৰ সন্মুখত এদিন আহি গল মাক মানে সবলে নিচনা মাকে মানে পুলিচখিনিৰ ওচৰত উৎপাত কৰে মই ল'ৰাটো লাগে ম অ পুলিচ পুলিচক লাগে লাগে কৈ থাকে তাৰপৰা কি কৰে তাৰ এছ পি নে কিতোৱে
অ
মানুহজনীক কাৰণে উৎপাত কৰি থকাৰ পিছত মানুহজনীক কলেজত উঠক আ আমিও তাৰ ওচৰলৈকে গৈ আছো বলক বুলি কলে
আ
তাৰপা নি পেলাই মানে কি কৰে মানুহজনীক
অ
মাৰি দিয়ে
অ সেইটো উৎপাত কৰি থকাৰ কাৰণে অকল
অ তাৰপা কৰ্টলৈ তাৰপৰা তোমাৰ এটো কি আছিলে পাহৰি গৈছো নহয় পতকে অ তাৰপৰা যেতিয়াই তাৰ মানে তাক খবৰ দিয়ে লগৰটোক দিলজিত দোচাঙে যাৰ হেৰি লৈছে কেৰেক্টাৰটো
উম
সি মানে গোটেই সি আমিতসৰ চমিতচ্বৰ এনেকে গোটেই হেৰিবলাকত বিচাৰিব ললে
উম
থানাই চানাই কেচ নলয় থানাত তাৰ বাপেক অ পুতেক টো উগ্ৰপন্থী আছিল বুলি তেনেকিয় কৰি থাকে তাত বা সি প্ৰথম মেডিকেল চেডিকেল বিলাকত বিচাৰিলে কিন্তু তাৰে ডক্তৰ এজনীয়ে চিনি পালে
অ
কিন্তু পুলিচৰ কাৰণে কব নোৱাৰিলে তাৰপৰা এই দৰৱ চৰৱ বিভাগত
পুলিচৰ বহুত হেৰি আছিল মানে তেতিয়া
উ পুলিচৰ লগতহে কথা কথা পাতি থাকোতে হেৰি নাৰ্ছজনীয়ে অ কি ডক্তৰ জনীৰ লগত
উম
মুৰ্দা ঘৰত মানে বিচাৰি গৈছিল সি আছে নেকি বুলি ডেড বডিটো তাৰপৰা মা মানুহজনী ফটো দেখোতে মানুজনী চিনিব লাগে কিন্তু কব লওতে পুলিচ আহি গ'ল
উ
তাৰপা মানুহজনে ক'ব নোৱাৰিলে
উম
তাৰপিছত তোমাৰ পুলিচটো তাৰ লগৰ পুলিচটো অ দিলজিত দোচাঙে যাৰ হেৰি লৈছে
অ অ,
কেৰেক্টাৰটো ল'ব আৰু তাৰপা সি মানে। তাক কয় পুলিচটোক,
অঁ
তই জান যদি কিবা ক তাৰপৰা লগৰটোৱে মানে কয় তই ইয়াৰ পৰা। গুচি যায় এইবিলাকৰ মাজত নোহোমাবি।
অ,
ফেমেলি থকা মানুহ কি তেনে, নাপাও,
তাৰপিছত।
তাপা সি গুচি যায় কিন্তু সি বিচাৰিবলৈ নেৰে।
অ,
তাৰপৰা। বিচাৰি বিচাৰি বিচাৰি বিচাৰি, এদিন হেৰিত পায়গে তোমাৰ।
ক'ত,
এইবিলাক খৰি দিয়ে যে। শশান খালী শশান খালী তাত পাইগে কিন্তু, তাৰমানে মানুহজনী নাপায় তাত তেতিয়াললে মানুহজনীক জ্বলাই দিয়েগে আৰু মানুহজনীক মানে টেৰিষ্ট বুলি।
অ,
তাৰমানে সেই লাষ্ট তেনে কোনো মালিক নথকা মানুহ
অ মা মালিক নথকা ডেড বডি মানে তেনেকুৱা।
অ তাৰমানে লাবাৰ উ লাজ বুলি কৈ পেলাই। সিহঁতে জলাই জ্বলাই দিয়ে পুলিচ বিলাকে।
অ সিহঁতৰ অকল নিজৰ লাভৰ কাৰণে সেইবিলাক কৰি থাকে মানে।
অ সি মানে সেইবিলাক বিচাৰোতে বিচাৰোতে।
উম,
অকল অমিত শৰ নে কতে হেৰি। কিমান পঁচিশ চনে তিনি হোজাৰ মানুহৰ ডেট বদি ওলায়। তেনেকে মানে মাৰি পেলোৱা। তাৰপা সি গোটেই, বিচাৰি বিচাৰি উলিয়াই আহ যে,
উম,
গোটেইখিনি মিলাই পঁচিশ হাজাৰ মানুহ মাৰিছে।
পঁচিছ সেই প্ৰথম পাওঁতে সৎ পায়,
অ, আহ প্ৰথম, প্ৰথমটোত সি নিজৰ হেৰিক বিচাৰিহে আহিছিলে। তাৰপা তোমাৰ।
এই যোনটো পুলিচ আছিলে সি মানে প্ৰথম হেৰিলে গ'ল তেনেকে গম পাই পেলাই। উকিল এটা ওচলে গ'ল উকিলটোক ক'লে উকিলটোৱে ক'লে যে, এনেকে তোমালোকে কেছ দিব নোৱাৰা আৰু মানুহ বিচৰা।
উম।
সিহঁতে বিচাৰি বিচাৰি সেয়া পঁচিছ হাজাৰ উলিয়াই লাগে। গোটেইখন বিচাৰি মেলি। অ', প্ৰথম সিহঁতে যাওঁতে সেই তিনি হাজাৰ মানুহৰ হেৰি লৈ গৈছিলে। তাৰপা আৰু বিচাৰবলৈ ক'লে তাৰপা বিচৰৰা পিছত মানে গ'ল আকৌ উকিলটোৰ ওচৰলে উকিলটোৱে ক'লে যে এনেকে নহ'ব সিহঁতৰ ফেমিলি মানুহে
উম।
গৈ পেলাই কৰ্টত কেচ দিব লাগিব। কিন্তু সিহঁতৰ ফেমিলি মানুহ বিলাক এই নাজানেই সিহঁত যে মৰি গ'ল। উম তাৰপা তোমাৰ কি কৰে গৈ পেলাই সি মানে ফেমিলি বিলাকক কম বুলি যায় কিন্তু তোমাৰ ফেমিলী বিলাকো অ'। অ', পৰিয়ালৰ ওচৰলৈ যে পৰিয়ালৰ মানুহক কম বুলি ভাবে।
অ'।
কিন্তু পৰিয়ালৰ মানুহবিলাকে মানুহবিলাকৰ আগত ক'ব নোৱাৰেহি।
কিয়?
তাৰমানে তাৰ বেয়া লাগে কবলৈ মৰি গ'ল বুলি কেনেকে বিশ্বাস কৰিব।
উ মানুহ বিলাকেতো ক'বাত কিবা তেনেকুৱাকে আছে বুলিয়ে ভাবি আছে।
অ', কোনে বিশ্বাস কৰিব মানে তেনেকুৱা কথাটো। যে মৰি গ'ল বুলি কৈ দিলে মই সিহঁতে বিশ্বাস
হম।
সঁচাকেই যে মৰি গ'ল।
উম।
তাৰপিছত তোমাৰ গৈ মেলি তথাপিও কয়গে আৰু তাৰাপা তেনেকে মানে লগৰ এই যোনটো পুলিচ লগৰ আছিলে।
উম।
লগৰটো
উম।
তোমাক কয়গৈ
উম।
তাৰপা তাৰমানে এনেকে কাৰোবাৰ ফেমিলি মানুহৰ। জান যদি কেছ দিয়া এনেকে এনেকে ক।
উম।
তাৰ পৰা সেই লগৰটোৱে মানে মানে মানে গম নোপোৱাকে সি মানে কেইটামান কেচ আনি পেলাই দি দিয়ে সি চাহটোত তাৰপা সি কাগজ খিন লৈ পেলায়। মানুহ বিলাকৰ ঘৰলে যায় ঘৰ গৈ গৈ সি মানে কয়গে আৰু এনে কেচ দিলেহে আমাৰ হেৰি হ'ব আমুক তামুক চৰকাৰক আমি ক'ব লাগিব চি বি আই হেৰি বঢ়াব লাগিব। উম।
উম,
তাপা তোমান। তেনেকে লাগি লাগি বহুত খিনি- উ পৰিয়ালৰ মানুহক তাৰমানে মান্তি কৰাই লয় হ'ব দিম বুলি। তাৰপা তোমাৰ নাম।
সিহূতে গৈ পেলাই কেচ দিয়ে গেও।
উম,
তাৰপৰা উ উকিলো সিহঁত কেচটো লয়। তাৰপা কৰ্টত দিয়েগে। তাৰপৰত তোমাৰ কৰ্টত দিয়াৰ পিছত। কেচটো আৰম্ভ হয় আৰু অ।